নমস্কাৰ এ আছো এনেই এপাক ওলাই আহিছো।
অ' মোৰ এনেই ঘৰৰ ওচৰ ৰাস্তা এটা আছে যে অকমান তাতে খোজকাঢ়ি আছো।
এই গৰম, কি ক'বা ইমান ভিতৰত গৰম, সোমাই থাকিব নোৱাৰি হে ওলাই আহিছো।
উম উম। বাকী চাহ টাহ খালা?
চাহ বৰ্তমান খাই আহিছো এতিয়া ত মানে ওলাই আহিছো ন অক চাহ চাহ খাইে আহিছো।
ময়ো তোমাৰ খোৱা নাই চাহ চাহ নাই হেই গৰমত কি খাবা
অ' এনে
এনেই তোমাৰ দোকান দোকানৰ ফালে ওলাই গৈছিলোঁ ঠাণ্ডা এটা খালোঁ।
অ অঁ।
সনে খাই পেলাই এতিয়া অকণমান অকমান খোজকাঢ়ি আছো আৰু। খব তোমাৰ ভালেই বাকি তোমালোকৰ মাহতৰ দেউতাহতৰ খবৰ ভালে।
ভাল ভাল সবৰে ভাল
উম তোমাৰ মাজতে সিদিনাখন জ্বৰ কাহ হোৱা শুনিছিলো মাৰ মানে মোক সিদিনাখন তোমাৰ এই মই হেৰিলে যাও দে কলেজত কলেজলৈ যাও তহতে লগ পাইছিলো তাৰপিছত আৰু মই ক'লো নেদখাই হলো কৈছ তাৰ বেমাৰ হৈ আছিলে ভাল পালা
অঁ এই ভাল পাইছোঁ ভাল পাইছোঁ এতিয়া ঔষধ চৌষধ খাইছো ভাল জ্বৰ হৈছিলে ডিঙি বিষ হৈছিলে ভাল পালো বাৰু এতিয়া
উম এইবিলাকৰ আজিকালি বেমাৰ বুলি ক'লে ত চব পইা খৰচ আৰু ন
পইচাই আৰু আজিকালি যি কি আৰু উঠা উঠোৱ বহ পইচা বহোতে পইচা আৰু
হয় সেইটোতো পইচা থাকিলে তোমালোকৰ লগত চব থাকিব পইচা নাথাকিলে কোনো নাথাকে খালী মা বাহিৰে বাহিৰে তোমাৰ লগত
মাতাৰ বাহিৰে চব থাকিব মা মাতাৰ বাৰিৰে এইটো হেৰি কৰিব লাগে আৰু
উম এ মা দেউতা তোমালোকৰ তোমাৰ তাত পইচা নাথাকিলে মা দেউতা থাকিব কিন্তু বেলেগ মানুহ তোমাৰ লাগিলে নিজৰ হওক বৰ্তা হওক কোনোবা হওক তোমাৰ লগৰ লগত নিজৰ আজিকালি ভাইকেইটাও নাথাকে তোমাৰ দাদাও নাথাকে।
এনেওমান থাকে উম
মাৰতা বাঢ়ে কি ক'ব আৰু সেইবিলাক
সেইটোয়ে এতিয়া মানে এতিয়া এতিয়া জামাাটো অকমান বেলেগ হৈ গৈছে নাই
উম নিজে কিবা এটা ইনকাম কৰিলে কৰবাত কিবা ভাল এটা ঘৰতে কিবা এটা কৰো নিচি গম পাইছা।
অ অ কিবা কিবা বিজনেচ এটা খুলি লব ঘৰতে
উম, তাকে ভাবিছো কিবা এটা খুলি লম নেকি?
উম, বাকী আজি ভাত কি আছে আজি খানা
আজি খানা চোৱা নাই জানো মায়ে মি নমেলে বনাব চাবিতিি তোমাৰ নমেলে বনাব চাগ দিনত মাংস আনিছিলো তো এতিয়া চাগ ক'ত আকৌ মাংস বনাব চাগৈ
অ
বাকি কলেজ চলেজ
এতিয়া কলেজ কাইলৈ আছে বাৰু কাইলৈ যাব লাগিব আজি মি কলেজ গৈ আহিছো বাৰু এতিয়া
আহ কলেজতো তোমাৰ পইচা উম কলেজ টো ওলাই গ'লো এপাক ভাল লাগে।
উম ভালে ভালে
বাকী দেউতা এতিয়া চাকৰিত তোমালোকৰ ৰিতিাৰেই বছৰ আছে আৰু
এতিয়া আৰু দুবছৰ আছে উম - উম।
বুঢ়া হৈ আহিছে আৰু ন বয়সাল অলপ
উম তোমাৰ কে একেই বছৰ আছে
আমাৰ দেতা আৰু সেনেকুৱা দুই তিনি বছৰ মান আছে নেকি
আহঁ
তাৰ আগতে যদি দেউতাহঁতৰ চাকৰি ৰিটায়াৰ নোহোৱাৰ আগতে যদি ভাল যদি কোনোবা ইনকাম এটা যদি কৰিব পৰা হ'লে।
অ সেইটোোৱে এতিয়া আমি এতিয়া চেষ্টা কৰিব লাগিব আৰু এতিয়া ডাঙৰ হৈছো যেতিয়া
সেইটোতো এতিয়া দেউতাহতৰ কপালত চাকৰি আছিলে আমাৰ কপালত আছে নাই বাৰ আকৌ।
আহঁ
এতিয়া পইচা নোপোৱাত নাই এতিয়াাহোঁতে পইচা হৈছে পাব এতিয়া যিখিনি পইচা দি তুমি কিমান দিন খা খুব বেছি বিয়া চিয় পাতি মেলি দুবছৰ নিবা খাব পাব তাৰিত
নিজৰ নিজৰ কিবা এটা ইনকামত লাগে নহয় এতিয়া
এতিয়া ধৰ তোম দেউতা ৰিটায়াৰ হল হে
উম।
পালে পইচা কি কথা এটা কৈছো তোমাৰ ওচৰত পঞ্চাশ লাখ ষাঠি লাখ টকাটাই পালে হয় নে?
হম
তাৰপিছত এতিয়া হাাত লাখ পোৱাৰ পিছত দেউতাহতেও চলিব লাগিব জীয়াই থকা কেইদিনলৈকে। আমি চলিব লাগিব বা সেয়া পইচা দি মোক বিয়া আৰ চিয় এখনো পাতি দিলে তাৰপিছত সেয়া পইচা দি বিয়া চিয়া মে কেইদিন খাম খুব বেছি মই ই তিনি চাৰি পাঁচ বছৰ খাম তাৰ পিছতো মইতো কিবা এটা কৰিব। লাগিব
কৰিব লাগিব নিশ্চয় কৰিব লাগিব নিজৰ কিবা ইনকাম এটা হলেও লাগে নহয়
অ সেইকাৰণে তাৰ যদি কিবা ইনক এটা যদি কৰিলো ভাল যদি বিজনে চনে এ মোৰ গৈ থাকো মন নাই ইমান মানে
চাকৰি তাকৰি এতিয়া এই পুলিচৰ ইণ্টাৰভিউবিলাক আহি আছে এতিয়া তুমি এইবিলাকত তমাক লাগিব পাৰা
কৈ দিছো মই তুমি মোৰ দাদাৰ নিচিনা মোৰ এইবিলাকত মানে দেউতাই চাকৰি কৰে মই কি কৰিম মোৰ কিন্তু এইবিলাকত মন নাই মানে
আহ।
মোৰ মানে তোমাৰ কেনেকুৱা জানা নিজৰ মতে ভাল বিজনেচ ক'লো ওলাই নোযোৱাকৈ ঘৰতে বহি পেলাই বিজনেচ কৰি থাকিব মন আছে মানে বিজনেচ কৰিলও ঘূৰিব লাগিব অলপ
তাৰিছতে বিজনেছো আৰম্ভ কৰিবা।
এতিয়া তাকে কি কৰিম ভাবি আছো মানে মনহ নপৌ হয় আৰুনো কিমান খুব বেছি দুবছৰমান পঢ়িম তাৰ পিছতো পঢ়া চ়টো এৰি দিব লাগিব আৰু
অ সেইটোৱে এতিয়া আৰু কি কবা নিজৰ অকণ ইনকামটো
উম নিজৰ ইনকামটো হলে কিবা এটা হলে ভাল আৰু নিজৰে।
হম। পিছে আজি কতো উলাই য নেকি
আজি তোমাৰ এনেকুৱা ওলাই যোৱা নাই
আহ আহ
তোমাৰ দিনত গৈছিলো আমাৰ এই হাল গাঁৱতে মানে অলপ ঘৰৰ পৰা অকণমান দূৰ বজাৰ লাগে যে
অ হ
তালি ওলাই গৈছিলো তোমাৰ
অ কিবা বজাৰ কৰিলে নে
অ এই তোমাৰ ভাজি পাচলি নাছিলে ভাজি পাচলি কেইটামান আনিলো
উম
তাৰপিছত তোমাৰ আজি এই বজাৰত আনাৰাজ ওলাইছিল যে।
অ অ আল চনিলা নেকি
না দুটামান আনিলো এ ভন্টি আছে ভ খাই খাম বুলি কৈছিলে যে আ আনাৰাজ দুটা আনিলো।
এতিয়া গৰমত খাব লাগে আনাৰ চিতিয়া
এইলাক ফলূল এতিয়া গৰমত
অ বেছি বেয়া বস্তু খালেও বেয়া নহয় এতিয়া আজিকালি চ'ব চাই চিতি খাব লাগে।
চাই চিতি খাব লাগে। এতিয়া তুমি বেয়া বস্তু বুলি খোৱাতকৈ তুমি আপেল এক কেজি কিনি খোৱা বা আম এক কেজি কিনি খোৱা বা আনাৰস এটা খোৱা বা মধুৰিআম খোৱা। কিবা এটা হেৰি পাবা এনাৰ্জি পাবা হয়নে?
নিজৰ গাটোতো কিবা এটা আহিব এনে বেয়া বস্তু খালে একো নাহে ন এতিয়া।
একো নাহে নহয় তুমি খালি অকমান অকমান টাইমৰ হেৰি নিচা এটাৰ কাৰণে তুমি হেয়য়া হেইটো বস্তু। খাব লাগিব।
অ সেইটোৱে।
আৰু সেইবিলাক বস্তু মুখ দিয়া মানে বহুত পইচা খৰচ হোৱা।
অ' কাইলে কলেজ আছে ন নাই?
কাইলৈ তোমাৰ আছে মোৰ অ,।
অ তুমি ক্লাছ কিমান
ম তোমাৰ এইবাৰ ক্লাছ এইবাৰ হেৰি। বি এ ছেকেণ্ড চেমিষ্টাৰ।
অ' তোৰ মেজৰ কি লৈছা?
মেজৰামত তোমাৰ হেৰি পলিটিকেল লছো।
অ পলিটিকেল চাব্জ্টো কেনেুৱা এনে বুজাই দিয়াচোন।
উ পলিটিকেল মানে মই শুনা মই ইমান পঢ়াত ভাল নহয়। মানে মই মানে এনে লৈছোঁ আৰু।
অ, অ,।
মই মেট্ৰিকত তোমাৰ বেছি নহয়। তোমাৰ হাই ছেকেণ্ডেৰী থাৰ্ড ডিভিজন পাইছো মেট্ৰিকত। মই ছেকেণ্ড ডিভিজন পাইছিলো।
অ, অ, এতিয়া তুমি তুমি মাইনৰ কি লৈছা। মেজৰ পলিটিকেল লৈছো। মাইনৰ এডুকেশ্যন লৈছে চাগে ন।
আহ‌। এডোকেশ্যন ভালেই লাগে মই মই মানে তোমাৰ। কলেজো ইমান কলেজ ইমান যোৱাই নাই। অ কলেজো দিনা এ। এ কিমান যাবা কলেজ। হা
এ একজাম হ'লেই যোৱা জাই।
উম, একদম উলিয় যাওঁ। এ আৰু দুব আৰু দুবছৰ আছে তাই। ট্ৰেনত পঢ়িম তাৰপাছত নপঢ়ো আৰু তাৰপিছত নপঢ়ো আৰু কলেজ পঢ়াৰ নামত এৰি দিম আৰু।
উম।
তেতিয়াটো নপঢ়োৱেই বাৰহতে ক'তনো পঢ়া মেট্ৰিকৰ মেট্ৰিকৰ সময়তেই পঢ়া তাৰপিছত। হায় ছেকেণ্ডৰী নপঢ়া মানে পঢ়ি মানে পৰীক্ষা কেইদিন পঢ়িছো তাৰ পিছত ইমান পঢ়া নাই আৰু। মানে পৰীক্ষা হোৱা এমাহৰ আগত পঢ়িছো আৰু।
অ, অ।
বাকী তোমালোকৰ ফালেতো গৰম চাগৰ বঢ়িয়া দিছে।
বঢ়িয়া বঢ়িয়া গৰমতটো মানে বহুত বেয়াকে বহিছে আৰু কি বুলি কয় তুমি কলেজ কিহত যোৱা পিছে।
মই তোমাৰ বাইকতে যাওঁ।
অ তোমাৰ মাহত কিমান মান খৰচ হয় বাইকৰ তেল ভৰুৱা চেল ভৰুৱা।
মই ইমান হিচাপ কৰা নাইনে উ মানে মাহত তোমাৰ খোৱা বোৱা মিলাই। তোমাৰ যায় দহ পোন্ধৰ হাজাৰ টকা মান।
অ, অ, খোৱা বোৱাতো আছেই আধা আধি, বাইকত তেল ভৰোৱা আছেই।
তেল বোৱা আছে।
সেইকাৰণে মানে নিজৰ ইনকামতটা লাগে আৰু। উম - উম সেইকাৰণে নিজে আনিবি ইনকাম এটা লাগে আৰু এতিয়া
উম, কিমান তুমি ৰাতিপুৱা সময়ত দেউতাক ক'বা। যে দেতা কলেজ যাম এশ টকা খাব দিয়া দুশ টকা তেলৰ নামত তিনিশ টকা মাৰি দিয়া বুলি কিমান শদই কিমান পইচা খুজিবা।
অ, সেইটোয়ে তেতি আৰু ভাগ লাগি যায় ন পইা দি এতিয়া নিজৰ ইকামটা হ'লে নিজৰ নি
সেইটোয়ো আৰু মানে তোমাৰ মোৰ - মোৰ আগতে এনেকৈ এ আমাৰ মানে তেতিয়া পইচা খোজি থাকিলে মানে সদায় সদায় বেয়া লাগে। মানে বেয়া পায় মোক এ মাহতে দি দিয়ে।
উম।
মানে এনেকৈ দহ, পোন্ধৰ হাজাৰ এনেকুৱা দি দিয়া তাৰপছত কয় হেৰিটো এইটো মাহত তোক এইটো মাহ চলিবি মানে দিয়ে সেনেকৈ দি- দি চাগে চাইছিলে বহুতবাৰ মই মানে কি কৰো জানা তোমাৰ তেল চল ধেৰ ভৰাও খাই বোৰ মানে তোমাৰ মা মানে বিশ দিন মান নাযায় পোন্ধৰ দিনৰ মানে পইচা খতম হৈ যায়।
অ, সেইটো লোৱা মানুহ পৰা পইচা নাথাকে।
অ, সেইকাৰণে মানে নিদিয়া হ'ল সেইকাৰণে আজিকালি আকৌ ডেইলি দিবলগীয়া হৈছে।
অ', এতিয়া নিজৰ এতিয়া ইনকাম চালে ভাল আৰু এতিয়া দেতা পা কিমান খুজিবা আৰু পইচা।
উম, নিজক সদায় খুজিও বেয়া লাগে ৰাতিপুৱা। সেইকাৰণে নযাও কলে তেল - তেল অকমান ভৰৱা থাকিলে অলপ ওলাই যাও।
উম উম। মোৰো স একেই আৰু এতিয়া মোৰ কিবা ইনকাম মানে ফাদাৰ সটো চলি আছোঁ ইনকাম এটা হলে ভাল আৰু নিজৰ, টেটু তিতাও খুজিব দৰকা নাই।
উম,
হম।
তাকেই ভাবিছো যদি গাড়ী দুখন মানে কে আমাৰ যদি ফাডাৰ ৰিটায়াৰ হৈ পঠাইছে গৱ দঘৰ গাড়ী দুখন মানে লও নেকি? হয়।
অ, কি কৰি লব এনে
এ - এনেই নৰ্মেল সেইবিলাক যে ভাড়া চাড়া যায় যে। ডিজাৰ চিজাৰ। এইবিলাক তুমি এতিয়াতো বলে চলৈও ললেও ক'ত ভাড়া যাব চাগো
এতিয়া এতিয়া ইমান আহি ন তুমি স্কুল ভৰা মাৰিবা ভেন চেন ল'ব পাৰা।
অ, এনেকৈ ইকো খন ন।
অ, এনেকা সেনেকা তুমি লও কৰা ভড়া চাৰা মাৰিব
উম, এনেকুৱা দুখন তিনিখন মানে এ তোমাৰ ৰুম ভাৰা কাৰণে এখন ললো তাৰপিচত নৰ্মেল যদি দিজায়াৰ দুখনমানি যে গুৱাহাটীৰ পে ইয়ালে আহে।
অ' অ' অ' সেয়া সেয়া টেক্সি এনেকা টেক্সি ল'ব পাৰা বাৰু।
সেনেকুৱা ডিজাৰ দুখনমান ল'লো।
উম,
এনেকুৱা কিবা এটা মিলাই চলি থাকিব লাগিব এইবিলাক এতিয়া এইবিলাক থাৰ চাৰ তাৰপিছত তোমাৰ বলছিলো লৈতো সেইবিলাক গাড়ী লাভ নাই হয়নে। উম, সেইবিলাক গাড়ী তুমি সেইবিলাক গাড়ী তুমি লব লাগিব ঘৰ কাৰণে
অ' সেইবিলাকে এতিয়া মানে অ' চফ কাৰণে নিজে
চখ অ, ঘূৰি ফুৰিবৰ কাৰণে চখ কাৰণে কৰ'ৰবাত ঘৰৰ মানুহ কাৰণে অ', পইচা সেইখন গাড়ীত তোমাৰ আহিব পইচাও আহিব নোহাত নহয়। খুব বেছি মাহত এটা ভাড়া ওলাব দুটা ওলাব।
থাৰ খন তো কিন্তু ভাত দিব নোৱাৰিবা না ভাত দি পাৰিলেও সদায় ভাত নোলাই দেৰি দেৰিকে ওলাব
অ মানে সেইবিলাক এতিয়া সৰু গাড়ী হলে সদায় ভাড়া আছে আৰ্তিকা চাৰ্তিকা ললে ওলাব।
অ অ সেইটোৱে।
সেইকাৰণে তাকে মই মানে ভাবি আছো মানে এতিয়া সেনেকুৱাই কৰো নেকি?
অ এনেকাে এখন লৈ লব পৰা বাৰু!
অ ফাৰ্ষ্ট ইকো এখন লৈ লওঁ তাৰ পিছত তোমাৰ নিজৰ দুখন মান যদি লৈ ল'ব পাৰা হলে
হয় যাব তেতিয়া।
নিজেও এখন চলালেও বাকী দুখন বেলেগে চলাব উ ঠিক আছে হ'ব দিয়া। উম